তেলৰ দাম হৈছে। হয়, শুনিছে আপুনি? হেল্ল' ডাঙৰীয়া শুনা পাইছে? হয়, হয়। হয় শুনা পাইছে? হয়। হয়, হয় শুনে পা শুনি আছো। ঠিক আছে তেতিয়াহ'লে আমি আজি আপোনাক আ ফোন কৰাৰ মোৰো উদ্দেশ্য টো হৈছে আ আমি এটা বিষয়ত আলোচনা কৰিবৰ কাৰণে মই আপোনাক ফোন কৰিলো। ত আজিৰ মূল বিষয়টো হৈছে যে আমি আ আমাৰ অসমৰ আমাৰ যোনবিলাক ইতিহাসিক জাগাবোৰ আছে বা ঠাইবোৰ আছে এইবিলাকৰ কথা আমি অলপ পাতিম। হয়।
হয়, হয়।
তেনেকৈ আমাৰ অসমতো বিভিন্ন ধৰণৰ ইতিহাসিক জাগাবোৰ আছে। নহয় জানো? যেনেকৈ আমাৰ আ আমাৰ উজনি অসমতে হওক। বা নামনি অসমতে হওক বা মধ্য অসমতে হওক। আমাৰ নানা ধৰণৰ ইতিহাসিক জাগা আছে আৰু আ আমাৰ প্ৰকৃতিক সৌন্দৰ্য থকা জাগাও বহুত আছে। নহয় জানো? আৰু আমাৰ খনিজ সম্পদ থকা সম্পদ এইবিলাক থকা জাগা বহুত আছে। এইবিলাকৰ বিষয়ে অলপ আলাপ আ আলোচনা কৰো। ত' আপুনি কিবা এটা ক'ব নেকি হয় মানে আপোনালোকৰ উজনি অসম বা নামনি অসমত বা মধ্য অসমত আপুনি য'ত আপনি মানে অ যত কিনি আমি গৈ কিনি কিবা, হয়। ঐতিহাসিক জাগা বা প্ৰাকৃতিক সৌন্দৰ্য থকা জাগা। এইবিলাক জাগা আপুনি গৈ কিনি চাই উপভোগ কৰি আহি আপুনি কি কি মানে ইয়াত শিকিব পাৰিলে? কি কি কথা গম পালে আপুনি? এইবিলাকৰ বিষয়ে অলপ আ ক'ব।
আ ঠিক আছে ডাঙৰীয়া। মই মই বসবাস কৰা ঠাইকণ আ মই উজনি অসমত অ-অ বসবাস কৰো আৰু আমাৰ সেই বসবাস কৰা ঠাইখনত বহুতো ঐতিহাসিক তেনেকুৱা আমাৰ বুৰঞ্জী প্ৰসিদ্ধ তেনেকুৱা ঠাই আছে। আমি যদি কওঁ, নামবোৰ যদি লও এ ধৰক আ ডিব্ৰুগড়ৰ আপোনাৰ ৰংঘৰ, কাৰেংঘৰ, চৰাইদেউৰ আপোনাৰ চৰাইদেউ মৈদাম
হয়, হয় শিৱ শিৱসাগৰত আছে নেকি? অ।
শিৱসাগৰত হয়, উজনি অসমৰ এই উজনি অসমৰ শিৱসাগৰত আছে, শিৱসাগৰ ডিষ্ট্ৰিকত। আৰু চৰাইদেউৰ মৈদামটো আপোনাৰ হেই চৰাইদেউ জিলাত আছে।
হয়।
গতিকে নাই আৰু তাৰোপৰি আহ আমি যদি এ চাওঁ আপোনাৰ এ ধৰ অসমত আৰক এই য়া তেজপুৰত। আপো আপোনাৰ হেই অমৰ আছে। তেনেকুৱা বহু ঠাইবোৰলে মই আ বহুত বাৰ ভ্ৰমণ কৰিব গৈছো। ভ্ৰমণ সূত্ৰে ঠাইবোৰৰ বিষয়ে বহু কথা জানিব পাৰিছো। আ শিৱসাগৰৰ তলাতল ঘৰৰ বিষয়ে জানিব পাৰিলো। আহ ৰংঘৰৰ বিষয়ে জানিব পাৰিলো, আহ ৰংঘৰ যদি কোনে আহ বনাইছিল বুলি যদি কওঁ এই আহোমৰ দিনত এ আপোনাৰ
হয়।
আপোনাৰ আহ আহোমৰ দিনৰ ৰজাবোৰে বনাইছিল, তেওঁ তেনেকুৱা হিম- শিৱসাগৰ পুখুৰী বা শিৱদল তেনেকে কাৰ নামত বনাইছিল। এই অম্বিকা আপোনাৰ এই এইটো তেনেকে
হয় শিৱদ হয় অম্বিকা কুঁৱৰী হয়।
হয় অম্বিকা কুঁৱৰী ত তেনেকুৱা ধৰণৰ আমি কথাবোৰ জানিব পাৰো ইতিহাসৰ বিষয়ে অধ- এতিয়া আমি বুৰঞ্জীৰ বিষয়ে বহুতো কথা সেইবোৰ ঠাইলৈ গ'লে আমি আহ জানিব পাৰো আৰু প্ৰকৃতিৰ বিষয়ে যদি কওঁ অ মই ঠাই মই বসবাস কৰা ঠাইলোকৰ প্ৰকৃতিৰে ভৰপুৰ সৌন্দৰ্যৰে ভৰপূৰ। অ ঠাই আহ সেই ঠাইত থাকি বহুত আহ নিজে আনন্দ অনুভৱ কৰোঁ আৰু নিজকে সুখী অনুভৱ কৰোঁ।
হয় নিশ্চয়, এইবিলাকে অ প্ৰকৃতিক প্ৰাকৃতিক সৌন্দৰ্য থকা জেগা বুলি ক'লেটো আমাৰ অসমত বিভিন্ন ধৰণৰ বা বিভিন্ন নানা ধৰণৰ জেগা আছে যেনেকৈ পাহাৰীয়া অঞ্চল আছে বা
হয়।
আমাৰ যিবিলাক আমাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যবিলাক আছে। এইবিলাকক প্ৰাকৃতিক সৌন্দৰ্য থকাই হয় আৰু আমাৰ অসমৰ একদম বুকে দি, মানে বুকুৱেদি বা মাজেদি আমাৰ বৈ যোৱা আমাৰ লুইতৰ নদী বা ব্ৰহ্মপুত্ৰ নদী, এইবিলাক কৌ আমাৰ প্ৰাকৃতিক সৌন্দৰ্য থকা এইবিলাক হয়, হয়। ত' মানে মই এটা আপোনাৰ লগত আলোচনা কৰিম এতিয়া কি, আমি মানে ঐতিহাসিক জেগা বা যিকোনো প্ৰাকৃতিক সৌন্দৰ্য থকা জগা। বা আমাৰ কিবা শিক্ষামূলক ভ্ৰমণে হওঁক এইবিলাকে জেগাত। যদি আমি যাওঁ বা আমি ভ্ৰমণ কৰোঁ। তেতিয়াহ'লে আমি নানা ধৰণৰ জ্ঞান বা এইটো জেগাৰ ইতিহাস। বা সেইটো জেগাত আমাৰ আহ মানুহ বিলাকৰ বা আচাৰ বা মানে যোনবিলাক এ অই সমাজৰ নিয়ম নীতিবিলাক আমি গম পোৱা যায় আৰু আম- হয় হয় যেনেকৈ মই মোৰ মোৰ অভিজ্ঞতাৰে মই যেনেকৈ মইয়ো আপোনাক আপুনি যদি কোৱা নিচিনাই মইও আমাৰ শিৱসাগৰত থকা আমাৰ আহোম ৰজাসকলৰ কি মানে এইবিলাক বনোৱা বা এইবিলাক ঘৰ বনোৱা বা এইবিলাক ৰুইংছ বিলাক বা সেইবিলাক আমি চাই আহিছো বা উপভোগ কৰি আহিছোঁ। যেনেকৈ মই তলাতল ঘৰত মই গৈ মই গ'ম পালো যে তলাতৰ ঘৰটো আহোম ৰজাসকলে এইটো বনোৱা। আৰু সেই এইটো মানে বহুত বছৰলৈৰ পৰা অ আজিৰ পৰা মানে ক'ব গলে তিনিশ চাৰিশ বছৰ মান আগতে বনোৱা হয়। হয়। ত' মানে এতিয়ালৈকে এইটো একজিষ্ট হৈ আছে মানে এতিয়ালৈকে আছে যে তলাতলৰ ঘৰটো। সেইটো গম পাই গলোঁ, আৰু তাৰ পিছতে তলাতল ঘৰত মানে এইটোত মাটি তলে দি আছিলে সেই কাৰণে তলাতল আছিলে নামটো, কিন্তু মই গম পালোঁ এতিয়া এইটো মানে ঢাকি গ'ল আৰু মাটিৰ লগত যোনটো আমাৰ ভূমিকম্প কাৰণে হ'ল ত' সেইটো কথা মই যদি নোযোৱা হলে মই যদি নিজে উপভোগ কৰি নাহিলোহেঁতেন মই তলাতৰ ঘৰৰ তেতিয়ালে মই এই ভূমিকম্পত পৰা আমি যে তলাতল ঘৰৰ তলত মানে তলৰ ভাগটো যে ঢাক কি গ'ল মাটিৰ লগত এইটো আমি মই গম নাপ পালো হয়, ত সেই সেই নিচিনাই আৰু যদি মই যাওঁ ত' কথা গম পোৱা যায়। যেনেকৈ মই ৰংঘৰ মই উপভোগ কৰি আহিছোঁ। ৰংঘৰৰ বহুত ধুনীয়া হয় বহুত ধুনীয়াকৈ বনাই ৰাখিছে আমাৰ। অহ‌ মানুহবিলাকে বা আমাৰ চৰকাৰে
হয়
আৰু এইফালে আছে আপোনাৰ মৈদাম, যোনটো চৰাইদেউ মৈদাম, চৰাইদেউ মৈদাম মৈদামত মই গৈ বহুত কথা গম পালো যে চৰাইদেউৰ মৈদামত মানে যে যেতিয়া মানে আহোমসকলৰ আহোম ৰজাসকল বা মন্ত্ৰী বা আহোম ৰজাৰ মা দেউতা বা ৰাণী বা যিকোনো ডাঙৰ ডাঙৰ মানুহবিলাক যেতিয়া তেতিয়া মানে আহ অ ঢুকাইছিল তেতিয়া মানে তেখেতসকলক তাতে মানে অ এইটো মৈদামত পুতি থোৱা আছিলে আৰু ন। মানে এইটো ক'ব গ'লে এইটো মানে এইটোৱে আৰু ৰ কিবা দিয়া ন চ দিয়া আৰু না এনেকা ক'ব পাৰি আৰু আমি। ত' সেইবিলাক কথা গম পালো যেনেকৈ তাত মই গৈ কিনি গৈ কিনে মই এটা গম পালো কথাটো এটো ডাঙৰ বহুত ডাঙৰ কথা এইটো গম পোৱাটো, মানে- মৈদামটো বহুত আছে তাতে। ক'ব গ'লে মানে তিনিশ চাৰিশ মান আছে বোলে এনেকা বহুত মৈদাম আছে। ত তাতে মই গম পালো কোনোবা মৈদাম বিলাক ডাঙৰ, কোনোবা বিলাক সৰু। এতিয়া মই তাতে গৈ কিনি মই গম পালোঁ যে যিমানেই ডাঙৰ মৈদাম হ'ব তেতিয়া মানে গম পাম যে, বহুত ডাঙৰ ৰজা আছিল তেখেতে। পাৱাৰফুল মানে ন, শক্তিশালী ৰজা বা শক্তিশালী- হয় হয় ডাঙৰ পদৱী আৰু যোনবিলাক পদৱী শক্তিশালী আৰু মানুহবিলাক যোনটো মন্ত্ৰী ৰজাবিলাক যেতিয়া পেছি- শক্তিশালী কেতিয়াবানে বেছিকৈ ডাঙৰ বনাই আৰু ন মৈদামটো অ সেনেকা এইটো কথা মই গম পালো আৰু তাতে গৈ কিনি, আৰু যেনেকৈ আহ আৰু এইফালে যদি শিক্ষামূলক ভ্ৰমণ কৰে, মানে যেতিয়া আমাৰ স্কুলৰ পৰা বা আমাৰ বিদ্যালয়ৰ পৰা আমি শিক্ষামূলক ভ্ৰমণ কৰাবলৈ কাৰণে ল'ৰা ছোৱালীবিলাকক লৈ যাওঁ। তেতিয়া ল'ৰা ছোৱালীয়ে নানা ধৰণৰ, বিভিন্ন ধৰণৰ ঠাই বিলাক ভ্ৰমণ কৰি যেনে- কৈ মই আ মই একজাম্পল স্বৰূপে মানে মই কওঁ যে গুৱাহাটীত থকা আমাৰ এইটো আহ আমাৰ ষ্টেট জু মানে চিৰিয়াখানাটো ইয়াৰ কথাই কওঁ তাতে বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পোৱা পোৱা যায়। যেনেকৈ তাতে সিংহ দেখা- পোৱা যায় বাঘ দেখা পোৱা যায় হৰিণ বা হাতী বা বান্দৰ আৰু জিব্ৰা নহ'লে আপোনাৰ এইটো জলহ এইবিলাক দেখা পোৱা যায় আৰু না ত' এইবিলাক জীৱ জন্তু বিলাকতো তিয়ক এয়া আমাৰ ল'ৰা ছোৱালী বিলাকটো এনে চৰা মানে সাধাৰণতে দেখা পোৱা নাযায় ঘৰত থাকোতে বা নিজৰ এইবিলাকত ত' সেই কাৰণে যেতিয়া শিক্ষামূলক ভ্ৰমণত তেখেতসকলে আহিলে ইয়াত গুৱাহাটী চিৰিয়াখানাত তেতিয়া তেখেত সকলে এই জন্তু বিলাকৰ বিষয়ে বহুত কথা গম পোৱা যায় আৰু। ত' সেইটোয়ে ভ্ৰমণ কৰিলে মানে বহুত কথা গম পোৱা যায় ন ডাঙৰীয়া, হয় তেতিয়াহলে আপুনি অ আপোনাক প্ৰাকৃতিক সৌন্দৰ্য থকা জেগা আপোনালোকৰ জেগাত কি জাগা আছে ইয়াৰ বিষয়ে অলপ কওকচোন তেতিয়াহ'লে
প্ৰাকৃতিক সৌন্দৰ্য থকা বিষয়ে মই এ বহুতো ঠাই তেনেকে ফুৰিছো ধৰক আমাৰ ৰাষ্ট্ৰীয় উদ্যান আপোনাৰ এ এশিঙীয়া গড় এ এশিঙীয়া গড়ৰ বি সেয়াত আপোনাৰ কাজিৰঙা মই ৰাষ্ট্ৰীয়ময় উদ্যা উদ্যানত মই এ অলপতে ফুৰি আহিছো ভ্ৰমণ কৰি আহিছো তাতে বহুত নানান ধৰণৰ জীৱ জন্তুৰ প্ৰাকৃতিক সৌন্দৰ্যৰে এ ভৰি থকা গোটেই পৰিৱেশটো চাই যিমান মই ভাল পালো সেই আনন্দতো মোৰ আজিও অনুভৱ কৰো আৰু ওমহ ইমান ধুনীয়া এটা পৰিৱেশ তাতে আমাৰ সেই এশিঙীয়া গড় দেখা পালো আৰু মই ভাবো সেইকেইটাৰ পা মই বহুত কথা শিকিবও পাৰিলো যে আমাৰ এশিঙীয়া গড়ক আমি বিশ্ব দৰবাৰত বা সেই এশিঙীয়া গড়ক বা সেই আমাৰ ৰাষ্ট্ৰীয় উদ্যানখনত কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰো সেইটোৰ বিষয়ে আমি আ ভাবিব লাগে বা উঠি অহা প্ৰজন্ম হিচাপে সকলোৱে সেইটো চিন্তা কৰিব লাগে আমাৰ সম্পদবোৰ আ আমি আ কেনেকৈ সংৰ ক্ষণ কৰিব পাৰো সেইটো কথাও আ অনুভৱ কৰিব পাৰিলো।
হয় তেতিয়াহ'লে আমাৰ আ ডাঙৰীয়া সময়তো হৈ গৈছে তেতেয়া হ'লে আমি ইয়াতে ৰাখিলো তে তিয়াহ'লে ধন্যবাদ থাকিল আপোনালৈ কথা পাতি হয় ঠিক আছে ধন্যবাদ হয়।